চানাই শুনিছানে?
অ শুনিছো কোৱা,
বিয়স্ত আছিলা নিকি তুমি?
নাই নাই এনে আছিলো, কিবা কাম আছিল?
অহ', আজি তোমাৰ লগত জীৱনৰ লক্ষ্যৰ ওপৰত অলপ কিবা কথা পাতিব উলাইছিলো।
অঁ অঁ ভাল ভাল টপিক লৈছা তুমি এতিয়া কোৱাচোন অকমান
অহ', এতিয়াতো আমি জানোৱে ন যে আমাৰ জীৱনৰ লক্ষ্যৰ বিষয়ে অহ', আৰু যে জীৱনৰ লক্ষ্যই প্ৰতিজন মানুহৰ বাবে অতি গুৰুত্বপূৰ্ণ। বিষয় যে লক্ষ্য লক্ষ্য যেনে মানুহৰ জীৱন আহ, যিখিন যেন লাগে ন,
হয় হয় তুমি একদম ঠিকেই কৈছা এতিয়া মানে অ আমাৰ মানে জীৱনত লক্ষ্য, থাকিব লাগে লক্ষ্যই মানুহৰ সঠিক, সৎ দেখুৱায় আৰু তোমাৰ জীৱনৰ জীৱনত আগবাঢ়িবলৈ অনুপ্ৰেৰণা দিয়ে। কে
হলা দেই আৰু চাবা যে জীৱন লক্ষ্য এ জীৱনৰ লক্ষ্য আহিছে ন আহ ভৱিষ্যয়তে আমি কি হব বিচাৰো বা কি কাম সম্পন্ন কৰিব বিচাৰো তাৰ এটা স্পষ্ট ধাৰণা যে-যে লক্ষ্য থাকি থাকিলেহে মানুহে এ নিজৰ সময় সঠিকভাৱ ব্যৱহাৰ কৰিব পাৰিব আৰু লক্ষ্য‌ই মানুহক পৰিশ্ৰমী আৰু শৃংখলাবদ্ধ হবলৈ শিকায় আছে তোমাৰ জীৱনৰ লক্ষ্য কিনো
মোৰ মানে জীৱনৰ লক্ষ্য মই এজন আহ, নাৰ্ছ হ'ব বিচাৰো। মানে নাৰ্ছৰ জৰিয়তে যে মই মানে সকলো ৰোগীকে মানে মই চিকিৎসা কৰিব বিচাৰো চাব বিচাৰো অ যি বিলাক বা মানে ৰাস্তাৰ কাষত যিবিলাক দেখি দুখীয়া - দুখীয়া লোকবিলাককতো কোনেও নিব নোৱাৰে। কোনে নিনিয়ে তাৰপিছত তেওলোকৰ মানে পইচাও নাথাকে লগত সেইবিলাক দুখীয়া ৰোগক মানে মই চাব বিচাৰোঁ
অ অ বহুত ধুনীয়া তোমাৰ লক্ষ্যতো দেই শুনি ভাল লাগিলে।
হয় হয় তোমাৰ লক্ষ্য কি?
অ মোৰ লেখিয়াতো এজন এ শিক্ষক হোৱা অ যে মই শিক্ষক হৈয়ে অ যোনবোৰ মানে সমাজৰ যোনবিলাক অ শিশু আছে বা ছাত্ৰ-ছাত্ৰী আছে যোনে আজিলৈকে মানে একো পঢ়াৰ বাবে সুযোগ পোৱা নাই মই সিহঁতক পঢ়াব খুজো মানে বিনামূলীয়া কৰি সিহঁতক শিক্ষা দিব শিক্ষা দিব খোজো বা জ্ঞান দিব খোজো এহ, পঢ়ি শুনি ময়ো ডাঙৰ মানুহ সিহতকো ডাঙৰ মানুহ কৰিব খোজো।
হয় হয় তোমাৰ জীৱনৰ লক্ষ্যতো মানে বহুত মহৎ লক্ষ্য আৰু এতিয়া জীৱন মানে চাবা আমাৰ লক্ষ্যয় আমাক উদ্দেশ্য প্ৰদান কৰে। কিন্তে লক্ষ্য নাথাকিলে মানে আমি কি কি কৰিমা বুলে কি কি কৰিম আৰু মানে লক্ষ্য অবিহনেতটো আমাৰ জীৱনত একো কামেই হ'ব নোৱাৰে ন।
হয় হয় ঠিকে লা দেই কাৰণ চাবা যে লক্ষ্যই আমাক উদ্দেশ্য প্ৰদান কৰে লক্ষ্য নাথিলে আমি কি কৰিব লাগিব সেয়া বুজিবলৈ অসুবিধা হয় কাৰণ লক্ষ্য থ মানুহে সাধাৰণতে অধিক অধিক সফল হয় আৰু যাৰ লক্ষ্য নাথাকে সিহঁতৰ জীৱনটোত একোয়ে তুমি এ দেখা নাপাবা যে তে আজি আজি যদি খাব পাইছে কালি খাব নাপাব এনেকুৱা মানে যাৰ মানে লক্ষ্যই নাথাকিব একো লক্ষ্য থকাটো মানুহৰ বাবে অতি দৰকাৰী।
হয় - হয় তুমি একদম ঠিকে কৈছা আৰু চবা লক্ষ্য থকা মানে কি আমাৰ জীৱন কেনেকুৱা কেনেকুৱা গুণ লাগিব যে মানে চাবা এতিয়া কঠোৰ পৰিশ্ৰম ধৈৰ্য্য তাৰপিছত তোমাৰ আহ আত্মবিশ্বাস আৰু নিয়মানুৱৰ্তিতা অতি প্ৰয়োজন মানে আমাৰ এইকেইটা বস্তু যদি থাকে তেতিয়াহে মানে আমি জীৱনত লক্ষ্যত সফল হ'ব পাৰিম
হয় হয় তুমি ঠিকেই কলা দেই আৰু চাবা যে লক্ষ্য পূৰণ কৰিবলে সঠিক পথ আমি চাব লাগিব আমি এতিয়া চবৰ লক্ষ্য পূৰণ কৰিব হলে আমি নিজৰ নিজৰ কামবোৰ আমি নিজে কৰি যাব লাগিব বা আমি যোনটো লক্ষ্যৰ বাবে আমি যি - যি কৰিব লাগে সেইবোৰ আমি কৰি যাব লাগিব তেতিয়া আমি এটা ভাল লক্ষ্য এ দেখিবলৈ পাম। আমি নিজে যোনটো হ'ব বিচাৰো সেইটো হব পাৰিম। আৰু লক্ষ্য পূৰণৰ পথত কি কি বাধা আহিব পাৰে এনে তুমি জানানে
লক্ষ্যটো তোমাৰ বাধা অ মানে লক্ষ্যপূৰণৰ মানে বহুত বাধা যেনে বিভিন্ন ধৰণৰ সমস্যা আৰ্থিক অসুবিধা ব্যথতা আৰু হতাশা আহিব পাৰে বহুতো বাধা আহে কিন্তু তাৰ মাজত আমি লক্ষ্যটো সম্পূৰ্ণ কৰাটোহে আমি আমাৰ জীৱনৰ মানে প্ৰথম উদ্দেশ্য
হয় হয় ঠিকেই কলা দেই যে যিমান বাধা আহিলেও মানে আমি নিজৰ লক্ষ্যতো আমি পুৰণ কৰিবই লাগে তেনে অৱস্থাত আমি সাহস হেৰুৱাব নালাগে বা বাধাক অতিক্ৰম কৰি আগবাঢ়ি যাব লাগে। আৰু বহু মহান ব্যক্তিয়ে জীৱনত আহ ব্যৰ্থ হোৱাৰ পাছতো সফল হৈছিল
হয় হয় তুমি একদম ঠিকেই কৈছা মানে তেওঁলোকৰ কেনেকুৱা জানো তেওঁলোকৰ এতিয়া মানে অভ্যাস অইভ অধ্যক্ষায়, তাৰপিছত আৰু মানে, দৃঢ় সংকল্পই মানে তেওঁলোকক সফল কৰি তুলিছে। জেই আৰু তেওঁলোকৰ যেতিয়া মানে, জীৱনৰ এটা লক্ষ্য থাকে ন'। তে তেন্তে লক্ষ্ সেই শিক্ষাৰ্থীক পঢ়া শুনাত অধিক মনোযোগী কৰি তোলে দেই লক্ষ্য যেতিয়া থাকে তেতিয়া মানে অঁ মানে এটা এনেকুৱা সাহস আহি থাকে যে, মই সেইটোত সফল হ'ব পাৰিমে, মই সেইটোত সফল হ'ব লাগিবই। এনেকুৱা জীৱনত লক্ষ্য মানুহৰ থাকিব লাগে
হ'য়, হ'য় ঠিকে কলা। আৰু যে এইপিনে চাব গ'লে ত্‌ আমি ছাত্ৰ জীৱনতেই লক্ষ্য নিৰ্ধাৰণ কৰিব লাগে। ভৱিষ্যতৰ ক'ত সহজ হয় তেতিয়াতে লক্ষ্যই শিক্ষাৰ্থীক পঢ়া -শুনাত অধিক মনোযোগী কৰি তুলে। লগতে সময়ৰ অপচয়ৰ পৰা আঁতৰাই ৰাখে বা চাবা যে এতিয়া আমি যদি ছাত্ৰ জীৱনৰ পৰা আমি লক্ষ্য এটা আহ ৰাখোতে আমি লৈকে আমি ভৱিষ্যতলৈকে আমি লক্ষ্যটোৰ প্ৰতি বহুতো কাম কৰিব পাৰিম। যদি আমাৰ ছাত্ৰ জীৱনৰ পৰা আমাৰ লক্ষ্য নাথাকে, তাৰ পিছৰলৈকে আমাৰ আজিত্‌ এতিয়া আমাৰ বয়ো হৈ যাব আমাৰ লক্ষ্য ভাব লক্ষ্যৰ প্ৰতি আমি ভাবিলেও একো ল লাভ নহয় যে ভৱিষ্যতটো আমি কিবা এনেকোৱা কৰিম সেনেকোৱা কৰিম ভাবিলে একো লাভ নহয় যদি আমাৰ লক্ষ্যই নাথাকে।
হয় হয় তুমি একদম থিকেই কৈছা এনে তোমাৰ মতে মানে সকলোৰে লক্ষ্য একে হোৱাটো উচিত নেকি
নহয়, নহয় আৰু চাবা যে প্ৰতিজনৰে আগ্ৰহ বেলেগ বেলেগ বস্তু হেৰিত থাকে মানে - বহুত বেলেগ বেলেগ থাকে। যে যোগ্যতা আৰু পৰিচ পৰিস্থিতি অনুসৰিহে লক্ষ্য বেলেগ বেলেগ হব পাৰিব এতিয়া চাবা মোৰ তেনেকোৱাই ইয়া এজন শিক্ষক হোৱাৰ লক্ষ্য বা তোমাৰ না চোৱাৰ লক্ষ্য ঠিক তেনেকৈ বহুতৰে আহ পঢ়া শুনাৰ বিষয়ত একো হেৰি নাথাকে। যোগ নাথাকে যে চাবা যে বহুতে এনেকোৱা আহ আৰ্টিষ্ট হ'ব খোজে, বহুতে ডেন্সাৰ হ'ব খোজে বহুতে বিউটি এ বিউটিচিয়ান বহুতে এনেকোৱা বহুতো চবৰে মানে বেলেগ বেলেগ লক্ষ্য থাকে যে, যেনেকৈ এতিয়া ক'ব গ'লে আমাৰ পাঁচ পাঁচটা আঙুলিয়ে সমান নহয়, ঠিক তেনেকৈ এ ইয়াতে চাব গ'লে যে, চবৰে লক্ষ্য বেয়া হ'য়। একে হ'ব নালান্‌ উম নালাগে কাৰণ চবৰে লক্ষ্যটো বেলেগ বেলেগ হোৱা এ ভাল কাৰণ চবৰেতো নেজান্‌, জানোৱে যে আমি একে মানে, মগজুটো একে নাথাকে।
হয় হয় তুমি একদম ঠিকেই কৈছা আৰু মানে লক্ষ্য মানে সদায় হত আৰু সমাজিক সমা- সমাজ ক্ কল্যাণমূলক হোৱাটো উচিত দেই। লক্ষ্‌ ক্ষ্য মানে সদায় সঁচাটো আৰু সমাজ বেলেক হ'ব লাগে যেতিয়া আমি ব্যক্তিগত মানে দে কেৱল বিক্‌ ব্যক্তিগত লাভ নহয় মানে সমাজৰ উপকাৰো চিন্তা কৰাটো উচিত।
হ'য়, হ'য় ঠিকেই কলা দেই আৰু লক্ষ্য নাথাকিলে আঁ লক্ষ্য থাকিলে আত্মবিশ্বাসো বৃদ্ধি পায়। আৰু এনেকুৱা এটা লক্ষ্যই মানুহক ইতিবাচক চিন্তা কৰিবলে শিকায়। আৰু যে, আৰু এইপিনে চাবা যে, মই ভাৱো যে লক্ষ্যহীন জীৱন সফল হ'ব নোৱাৰে। আঁ- সম্পূৰ্ণ সময় অৰ্থ সময়ত লক্ষ্যই জীৱনৰ সফলতাৰ মুঠ চাবি -কাঠি যে, এনেকুৱা এটা লক্ষ্য যদি অ থাকে তে আমি জীৱনত সফল হব পাৰিম। যদি লক্ষ্যণিয় যদি লক্ষ্য নাথাকে আমি জীৱনত সফল হবই নোৱাৰিম আৰু আমাৰ এটা ধাৰত দে, চিন্তা কৰাৰ ধাৰণ থাকিব লাগে যে, আমিটো লক্ষ্যৰ প্ৰতি আমি যদি এটা কাম কৰিব আহি এইটো লৈ আঁ এতিয়া ধৰা মই যেনেকে শিক্ষক হ'ব বিচাৰিছো যদি। মই পঢ়া শুনাত মনোযোগ দিবই লাগিব। হোমৱৰ্ক কৰিব লাগিব। মই যিমান পাৰো সিমান পঢ়া -শুনা কৰিব লাগিব। তাই যিমান যি পুৰা-পুৰাই লৈ মোৰ লক্ষ্যটো পুৰণ কৰিবলে যিমান যি কাম সম্পূৰ্ন কৰিব মই গোটেইবোৰ কাম সম্পূৰ্ণ কৰিব লাগিব এ তেনেকুৱাই মোৰ লক্ষ্যটো এদিন হলেও এদিন ভাল সফল মই দেখিবলৈ পাম।
হয় হয় তুমি একদম ঠিকে কৈছা আৰু মানে অ চাবাচোন এতিয়া আমাৰ লক্ষ্য থকা মানে মানুহে যে সাধাৰণতে অধিক সফল হয় তেওঁলোকে মানে নিজৰ কামৰ ওপৰত মানে অধিক মনো- যোগ দিব পাৰে। তাৰপিছত তোমাৰ লক্ষ্য যিবিলাকৰ থাকে ন এতিয়া তোমাৰ যেনেকে শিক্ষা হোৱাৰ ল- মোৰ নাৰ্চলেক। মই এতিয়া নিজৰ মানে অ'- কামবোৰত মানে অধিক সফল লা কৰিব চাম। তাৰপিছত মই কামৰ ওপৰত বহুত অধিক মনোযোগ দিম। মনোযোগ দিলেহে আমাৰ লক্ষ্য টো আমি সম্পূৰ্ণ কৰিব পাৰিম। যদি আমি অমনোযোগী হওঁ তোমাৰ লক্ষ্যটো, তোমাৰ মানে নাচাওঁ যে লক্ষ্যটোত কি আছে বাদ দি, মোবাইল চাই থাকোঁ, এইবিলাক কৰিলেতো আমি কেতিয়াও জীৱনত সফল হ'ব নোৱাৰিম ন'? আমিতো পঢ়া- শুনা কৰিবই লাগিব। তেতিয়াহে আমি নিজ জৰ জীৱনত, লক্ষ্যত সফল হৈকেনে আমি নিজৰ ভৰিত থিয় হ'ব পাৰিম।
হয় - হয়, ঠিকে কলা। যে আমাৰ লক্ষ্যতো অ' যেনেকৈ হোৱা উচিত, আমি ঠিক তেনেকৈ লক্ষ্যটোৰ প্ৰতি আমি অ'- পূৰণ কৰিবলৈ যিবোৰ কাম কৰিব লাগে আমি, সেইবোৰ কৰা উচি চিত। আৰু এতিয়া আমি এতিয়া যাই মানে যাৰ যোনটো যি লক্ষ্য আছে, তাৰ প্ৰতি সিহঁতে কামটো কৰা উচিত। তেতিয়াহে সিহঁতৰ লক্ষ্যবোৰ ভৱিষ্যত লৈকে সফল হোৱা দেখা যাব। আমি যদি মোবাইলটোৱে চাই বে- বহি থাকোঁ বা সামা- সামাজিক মাধ্যমতে অতি সময় ব্যস্ত কৰি দিওঁ, তেয়া আমাৰ একো লাভ নহ'ব। আমাৰ লক্ষ্যৰ প্ৰতি আমি খুব সফল- সফলতাই দেখা নাপাম আমি, ন'?
হয় - হয়, তুমি একদম ঠিকে কৈছা। মইয়ো ভাবো যে মানে কেৱল সপোন বাস্তৱীয়ত কৰিবলৈ চেষ্টা কৰিব লাগিব। মানে চেষ্টা অবিহনে কোনো লক্ষ্য পূৰণ সম্ভৱ নহয়।
হয় - হয়, ঠিকে কলা। কেৱল আমি লক্ষ্যৰ প্ৰতি সপোন দেখি থাকিলেই নহ'ব। আমি কামবোৰো কৰি যাব লাগিব, যাতে আমাৰ সপোনটো গৈ পিছলৈকে আমাৰ বাস্তৱত আমাৰ এজন শিক্ষ- যেনেকৈ মই তাই এজন শিক্ষক হ'ব পাৰোঁ। সিটোৱে আমি বিচাৰিব লাগে যে সপোনবোৰ আমি দেখি থাকিলে নহয়, কামবোৰো কৰি যাব লাগে লগতে, ন'?
হয় - হয়, তুমি একদম ঠিকেই কৈছা। অ' আজি তোমাৰ লগত কথা পাতি মোৰ বহুত ভাল লাগিল।
মোৰো বহুত ভাল লাগিলে। তোমাৰ লগত এ- লক্ষ্যৰ প্ৰতি বিষয়ে বহুতো জানিব পাৰলো- পালোঁ।
আৰু আগলৈ যাতে এনেকেই কথা পাতিব পাৰোঁ আৰু আমি।
পাম দিয়া। দিয়া তে। ধন্যবাদ, ৰাখিছোঁ আজিৰ বাবে।